হেল্ল', অ অ আপুনি শুনিছেনে?
হয় শুনা পাইছো নিশ্চয়।
অ আপুনি অ শুনা পাইছো আপুনি এতিয়া কি কৰিছে।
এতিয়াতো মই বৰ্তমান অ ক'ব গলে এতিয়া মানে পানী তে আ এনেই খুচি আছো। খোজকাঢ়ি আছো আৰু ঠাণ্ডা ঠাণ্ডা পানীত যিটো নেকি বৰষুৰ পানী জমা হৈ থকাত।
অ মানে মানে বৰষুণ দিছিলে আৰু ন সেইকাৰণে।
হয় বহুত জোৰকে বৰষুণ দিছিলে আমাৰ এইপিনে, আপোনাল লগত দেখি দিয়া নাই নেকি?
অ দিছে তেতিয়া পুৱা দিছিলে এতিয়াতো নাই বৰ্তমান।
হয় হয়।
অ আপুনি এতিয়া গধূলি চাহ খালে নে নাই।
গধূলিৰ এতিয়া চাহ কাৰণে এতিয়া ঘৰত মানে চাওমিন বনাই আছে। যে সেই চাওমিনটোৱে খাম মানে এতিয়া।
অ এনেকুৱা নেকি ময়ো খোৱা নাই। এতিয়াটো নাখাওঁ আৰু মই।
হয় ও,
অ,
হেল্ল',
অও
অ।
আপুনি এতিয়া ব্যৱহাৰৰ বাবে অলপ কৰিব পাৰিব নেকি?
অ বেপাৰৰ বাগে বহুত সুন্দৰ প্ৰশ্ন আপোনাৰ, এই বেপাৰ বেপাৰ বোৰে ক'লে মানে মই ক'ব পাৰিম নিশ্চয়। এতিয়া বেপাৰ বুলি ক'লে মানে আমিতো গম পাওঁ যে বেপাৰ কি বস্তু।
অ
প্ৰথমতে বেপাৰ বুলি কোৱাৰ লগে লগে আমাৰ যিটো নেকি মনত আহে সেইটো মানে সলনি কৰা আৰু ন। যিজনেকি এটা বস্তুৰে আৰু আন এটা বস্তুৰে মানে সলনি কৰা। আগতেতো যেতিয়া নেকি পইচাৰ আৱিষ্কাৰ কৰা নাছিলে। যেতিয়া নেকি পইচা পইচা নাছিলে তেতিয়া মানে অ কি কৰিছিলে
এটা বস্তু দি কিনে মানে এটা বস্তু আনিব পাৰিছিল আৰু ন।
হয় হয় নিশ্চয় সেই মানে সলনি কৰা চিষ্টেম আছিল আৰু ন।
যেনেহেন আপোনাৰ তাত যদি চাউল আছে আৰু মোৰ তাত যদি দালি আছে, এতিয়া মোক আপোনাৰ চাউলটো লাগিব আৰু মোৰ দালিটো আপোনাৰ প্ৰয়োজন হৈ আছে। এতিয়া আমিতো এইটো মানে সলনি কৰিম সেই ধৰণেৰে মানে বেপাৰ কৰা হৈছিলে আৰু আগতে আগৰ দিনত।
অও
হয় অ, তাৰে পিছত কিছু বছৰৰ হয় অহ হয় যোৱাৰ পিছত মানে পইচাৰ আৱিষ্কাৰ হৰ যে নেকি পইচা ওলালে পইচা ওলাৰ পিছত আমাৰ যিটো নেকি বেপাৰ- বেপাৰ বোৰে কোৱাৰ লগে -লগে আমাৰ পইচা দি মানে অ, বেপাৰ চলা হৈ গ'ল আৰু ন'।
ঔ
ঠিক তেনেদৰে আমাৰ বেপাৰ বিভিন্ন আছে যেনেহেন আহ, আমি খাৱা চাউল, ধান বা শাক -পাচলি আদি বা এ সেই গাড়ী মটৰ বা আমি এতিয়া কথা পাতি থকা মোবাইল বা অন্য আ যিটো নেকি গছ- গছনি সেইবিলাকৰো মানে বেপাৰ কৰা যায় আৰু ন'।
ঔ
আহ, ঠিক তেনেদৰে আমি বেপাৰ বোৰে কোৱাৰ লগে -লগে যিটো নেকি যোন -যোন মানুহে বেপাৰ কৰে আহ, যোনে নেকি বেপাৰ কৰিব সেই সেইজন মানুহে মানে এটা মাত্ৰ লক্ষ্যলয় লক্ষ্য ৰাখি কেনে বেপাৰ কৰা যায়। সেই লক্ষ্যটো হ'ল মানে কৰিলে বা কেনেকৈ মই যিটো নেকি বেপাৰ কি বেপাৰ কৰিলে বা কেনেকৈ বেছিকে লাভ কৰিব পাৰিম
সেই বিষয়ত মানে বেছিকে গুৰুত্ব দিয়াটো আমি দেখা পাওঁ আৰু ন'।
অ',
হয় আচ্ছা হয় এই ঠিক তেনেদৰে আমি যদি আহ বেপাৰৰ আৰু বেপ বেপাৰৰ কথা কওঁ আহ যেনেহেন গছ- গছনিৰ বেপাৰ গছ-গছনি বেপাৰ কৰাৰ লগে -লগে এখন ঘৰত যদি গছ বেচিব লগা আছে সেই গছ খন যদি এজন বেপাৰীয়ে কিনি আনি কিনে কিনি আনিব আহ, দুই হাজাৰ টকাৰ কিনি আনি কিনে যদি সেই গছখন যদি কাঠ বনাই কেনে বা টকটা বনাই কেনে সেইখন যদি আৰু দুই হাজাৰ লাভ কৰি কিনে চাৰি হাজাৰ টকাত বিক্ৰী কৰিব পাৰি যেতিয়া মানে সেইটো মানে লক্ষ লক্ষ্য কৰি ৰাখিহে এজন বেপাৰীৰ অ, চিন্তা ধাৰা আৰু ন'।
ঔ
হয় ঠিক তেনেদৰে যিটো নেকি গাখীৰ আহ, গৰু জীৱ -জন্তুৰে বেপাৰ কৰা হয় আমাৰ সিফালে বা চবৰটো জীৱ -জন্তু আহ জীৱ-জন্তুৰ বেপাৰ কৰা হয়। আমি জানো হয়নে? আহ, এতিয়া যদি আমি জীৱ- জন্তুৰ কথা কওঁ আমি কোন প্ৰথম তে গোৰু -গোৰুৰ পৰা আমি গাখীৰ পাওঁ।
ঔ
সেই গাখীৰটো যদি আমি অহ এনে নৰ্মেলি বিক্ৰী কৰোঁ সেই গাখীৰৰ মূল্য টো ছাঠি টকা।
ধৰি লোৱা আমাৰ সিপিনেটো এতিয়া লিটাৰ ছাঠি টকা হৈছে আৰু অ, সেই গাখীৰ টোৱে যদি আমি দৈ গাখীৰ বনাই কিনে আমি বিক্ৰী কৰোঁ সেই তাৰ মূল্যটো ডাবোল হৈ কিনে দুই গুণ হৈ কেনে মানে এশ বিছ টকা হৈ যাব আৰু ন'।
অহ, হয়।
ঠিক তেনেদৰে যদি আমি দৈ, গাখীৰৰ বদলে বা দৈ, গাখীৰৰ সলনি আমি যদি তাক সেই গাখীৰ খিনিয়ে মানে যদি পনীৰ বনাওঁ সেই পনীৰটো বনালে বনোৱাৰ লগে -লগে তাৰ মূল্যটো হৈ যাব দুইশ টকা তেতিয়া মানে সেইটোৱে মানে এটা বেপাৰীৰ চিন্তা ধাৰা বা কেনেকৈ এটা নৰ্মেল বস্তুকে আমি কিবা এটা আহ, বস্তুত সলনি কৰি কেনে কিয় কিবা এটা যদি নকৈ বস্তু বিলাকক মানে বেলেগ ধৰ সলনি কৰি কেনে মানে তাৰ যিটো নেকি মূল্য, সেই মূল্যটো কেনেকৈ বঢ়াব পাৰিম। বা কেনেকৈ বেছি কৰিব পাৰিম সেইটোয়ে মানে এটা আহ এজন আহ যি নেকি বেপাৰ চিন্তাধাৰা আৰু ন, হয়, ঠিক তেনেদৰে আমি গাখীৰ গাখীৰেৰে আহ কি কি পাওঁ বা কেনেকৈ আমি আহ তাৰ মূল্যটো বঢ়া বঢ়াব পাৰোঁ। সেইবাবে আমি আহ, যিটো নেকি এজন বেপাৰীৰ আহ, চিন্তাধাৰাৰ ঠিক তেনেদৰে আমি দেখা পাওঁ যে এ সেই বাঁহেৰে যিটো নেকি আমাৰ প্ৰকৃতিৰ পাৱা বাঁহ, আপুনি জানে চাগে?
অ
সেই বাঁহটো আমাৰ যিটো নেকি গাঁৱৰে বা চহৰে কিনি আনি কিনে, এজন ফেক্টৰী থকা বা এজন ডাঙৰ বেপাৰী বা বিজনেছ মেন এজনে সেই বাঁহখিনি মানে পঞ্চাশ টকা এডালত পঞ্চাশ টকা, ষাঠি টকাৰ কিনি আনি কিনে বা কিনি লৈ যায় কেনে সেইটো মানে সেইকেইডাল বাঁহেৰে মানে আ বহি বনোৱা যায় আৰু ন।
অ' হয়।
আৰু সেই বাঁহ, এ এডাল বাঁহতে আহ, কিমান বা পাত বা কিমান বা বহি ওলাব পাৰে। সেইবাবে মানে মানে এখন বহীত যদি আমি এশ টকা পাওঁ। আহ, যদি আমি এডাল বাঁহৰে যদি দহখনো বহি বনাব পাৰো। তেতিয়া আমাৰ বহুত-বহুত যিটো নেকি লাভ, সেই লাভ সেইটোত লাভ থাকিব। যদি আমি পঞ্চাশ টকাত কিনি আনি কেনে যদি দহডাল এডাল বাহত যদি আমি পঞ্চাশ টকাকৈ দহখন বহি বনাব পাৰো, তেতিয়া আমাৰ কেনেকৈ কিমান লাভ হ'ব। আপুনি ভাবি চাওঁক। অ' নৌগুণ মানে নৌগুণ মানে আ, যিটো নেকি আ, লাভ হৈ যায় আৰু। ঠিক তেনেদৰে আমি সেনেকে বেপাৰ কৰিব পাৰো। আমি গছ-গছনি বেপাৰ কৰিব পাৰোঁ। জীব-জন্তুত বেপাৰ কৰিব পাৰো আৰু ন। সেইখিনিয়ে আৰু বেপাৰ কৰাৰ লগে-লগে আমি সেইখিনিয়ে গম পাওঁ বা আমি সেইখিনি বুজি পাওঁ আৰু। এতিয়া আপোনালৈ আহ, এটা জানিব বিচাৰিছোঁ?
অ, নিশ্চয়।
আপুনি এনেই ঘুৰা, ঘুৰা-ঘূৰি কৰিব ভাল পায়নে?
অ, নিশ্চয় পাওঁ।
হয়। এতিয়া তেনেহলে আপুনি ঘুৰাৰ বাবে অকমান কৈ দিব পাৰ নেকি বা পাৰিব নেকি বা ঘুৰাৰ লৈ আমি কেনেকৈ বা ভাল চিন্তা বা কিবা শিকিব পাৰো নেকি আপুনি অলপমান কৈ দিব পাৰিব নেকি?
অ, নিশ্চয় ক'ব পাৰিম।
হয়।
উম' এতিয়াতো ঘুৰিব ক'লে মই বহুত জাগা ঘুৰিলো এতিয়া। যেনেকুৱা এটা অৰুণাচল
হয়
সিফালে শ্বিলং হ'ল। তাৰপিছত টাৱাং অৰুণাচলতে আছে টাৱাংটো। যেনিবা তাৰপিছত এফালে ছিকিম।
হয়
আৰু গেংটক
হয়
এতিয়া মই কওঁ অৰুণাচলৰ বিষয়ে অলপ, এতিয়া অৰুণাচলত অৰুণাচললৈ গ'লে যাবলৈ মানে ফাৰ্ষ্টত এতিয়া টকাৰ প্ৰয়োজন হ'ব ন ফাৰ্ষ্টত। থকাটো মানে ল'ব লাগিব আৰু ন, পাঁচ, ছয় হেজাৰ মান ল'ব লাগিব। তেতিয়াহে মানে অ আমি টাবাংতগিলি যাব পাৰিম আৰু ন।
হয়।
অ। তাৰপিছত তেতিয়া টাৱাং যাব গ'লে মানে আই পি এল লাগে তাতে আই পি এল কাগজ।
হয়।
তাৰপিছত এইখন নহলে মানে যাব নিদিয়ে। এনেকুৱা আৰু হয় তাতে গেটত মানে আই পি এল এখন বনাব লাগিব তাত দুশ এজনৰ দুশ টকাকে লয়।
হয়।
অ তাৰপিছত সেইখন আৰু কিবা প্ৰাইভেট গাড়ী নিলে মানে তাতে এ এখন কাগজ লাগেটো কাগজটোৰ নামটো মই পাহৰি গলো।
হয়।
মানে প্ৰাইভেট গাড়ী নিলে মানে এইটো।
হয় হয়।
অ তাৰপিছত যেতিয়া আমি টাও গেলিন যাম ন তেতিয়া তাতে বৰফ আমাৰ এতিয়া অসমত টো বৰফ নাই ন।
হয়।
অ, তাতে এতিয়া বৰফ লাগিব পাৰিম যেনিবা বৰফত আমি খেলিব পাৰিম সেনেকুৱা।
হম।
অ, চাইনা বৰ্ডাৰ কাষৰ এইটো মানে চাইনা দেখিব পাৰে আৰু ন। চাব পাৰি অ, তেনেকুৱা। এতিয়া আৰু ছিক্কিমৰ কথাটো অলপ কৈ দিওঁ মই এতিয়া অলপ। ছিকিমত গিলিন যাব গিলীন এতিয়া তাতেওতো টকাৰ প্ৰয়োজন হ'ব ন ফাষ্টতে।
হয় হয়।
সেইটো তাতেও তাতে টকাটো অলপ বেছিকে লাগিব মানে। পোন্ধৰ হাজাৰমানান লাগিব মানে।
হয়।
অ তাৰপিছত তাতে যাবগ'লে মানে তাতটো ট্ৰেইন নাই ন। ট্ৰেইনতটো মানে চিলিগুৰি গিৰিত মাত্ৰ আছে। এতিয়া নতুনকৈ বনাই আছে আৰু ফাষ্টতে।
হয়।
মানে একদম গেংটগিলিন বনাব চাগে এইটো নাজানো। উম। তাৰপিছত এতিয়া ছিকিমক মানে শিলিগুৰি গিলিন যাই কিনে মানে, তাতে বাছ ভাড়া কৰিব লাগিব আৰু ন নিজৰ।
উম, উম।
একদম গেংটক গিলিন যাব গলে।
উম।
যেতিয়া আমি গেংটক গিলিন যাই পাম ন গেংটকতটো বহুত ধুনীয়া যাগা আৰু ন। বহুত চাফা জগা, তাতে বহুত ধৰণৰ লগ মানে লগ, লগ মানে মানুহৰ লগ পাব পাৰি আৰু ন।
হয়, নিশ্চয়।
অ'! আৰু, আৰু অন্য এটা ভাষা শিকিব পাৰিব, তাতে চাই কিনে।
হয়!
অ'! তাৰপিছত, এতিয়া মানে, এ, তাতে ছিকিম ছিক্কিমত মানে ওঠৰ হাজাৰ ফিট ওপৰত চৈধ্য হাজাৰ ফিট ওপৰত মানে নাথোলা পাছ আছে তাতেও বৰফ পাব। চাইনাৰ বৰ্ডাৰ কাষৰ একদম লাগা লাগি, মানে চাইনাৰ মানুহ দেখা পোৱাই পাবই আৰু তাতে মানে।
হয়!
আৰু তাতে মানে, এ, বছৰ এটা মন্দিৰ আছে। মানে, যিটো মানে, সিং মন্দিৰ বুলি কোৱা হয়, ন'?
হয়, হয়, সিং।
সেইটো মন্দিৰ মানে, এতিয়া আগতো, এটাই আছিল, মন্দিৰটো। এতিয়া, দুটা হ'ল। ত' অলপ তলত মানে, এটা আছে। যোনটো, একদম ফাৰ্ষ্ট আছিলে, সেইটো ওপৰত আছে।
হয়!
সেইটো মন্দিৰ, এতিয়া, এনেকুৱা হৈছে যে, মানে এ, আগতে মানে, চাইনা- চাইনাৰ লগত কাজিয়া লাগোতে, মানে যুদ্ধ হওঁতে। আমাৰ ইণ্ডিয়াৰ মানে, এটাই সৈন্য মানে, বাচি গৈছিল মানে।
হয়!
সেই, এজন সৈন্যক, কেইবাজনো সৈন্যক মাৰিছিল মানে।
হয়!
তেনেকৈয়ে মানে, এইটো মানে, এ, তেওঁ যেতিয়া মৰি গ'ল ন'! তেতিয়া পৰাই মানে, আমাৰ ইণ্ডিয়াত তোৰ মানে, তাৰ নি, নিজৰ আত্মাটো মানে, বচাই ৰখা বুলি কৈ আৰু। আমাৰ ইণ্ডিয়াটো, অ'! সুৰক্ষা কৰি থকা, সেনেকুৱাও কয় আৰু ন'?
হয়!
সেইবাবে মানে, তাতে মন্দিৰ এটা বনোৱা আছে।
উম!
অ'! এটা মানে, এতিয়া দুটাত, দুটাই হ'ল মানে।
উম!
অ'! সেইখিনিয়ে ক'ব বিচাৰো আৰু ন'। আৰু ঘুৰিব গ'লে মানে, বহু মানে, কথা জানিব পাৰিম ন'?
উম!
নতুন-নতুন কথা জানিব পাৰিব। নতুন-নতুন খাৱা- লৱা। মানে, জানিব পাৰিব, সেনেকুৱা। সেইখিনিয়ে ক'ব বিচাৰো। আৰু দাৰ্জিলিং-দাৰ্জিলিংৰ অলপ কৈ দিওঁ।
উম, উম, কৈ দিয়ক?
অ'! দাৰ্জিলিং ক'ব গ'লে, তাতে, টয়-টয় ট্ৰেইনৰ কাৰণে মানে, বিখ্যাত মানে।
উম, উম, উম!
তাতে, ট্ৰেইনত উঠিব লাগে। মানে, এজন এজন, এখন টিকটৰ দাম মানে, পোন্ধৰশ টকা, পোন্ধৰশ-চৈধ্যশ। বাৰশ টকা। মানে, দামটো মানে, কম-বাঢ়ে সেনেকুৱা হৈ থাকে।
উম!
অ'! এ, তাৰপিছত, তাতে মানে বহুত ধৰণৰ, তাতেও মানে, ভাষা শিকিব পাৰি, নতুন-নতুন জাগা, চাব-চাব পাৰিব। সেইটো, এটা মানে, অভয়াৰণ্য এটা আছিলে। মই, নামটো পাহৰি গ'লো তাৰে, সেইটো অভয়াৰণ্য। ত' মানে, বহুত ধৰণৰ জীৱ-জন্তু দেখা পাব, তাতেও। এনেকুৱা আৰু সেইখিনি। ক'ব বিচাৰোঁ আৰু মই।
হয়, এতিয়াতো আমাৰ সময়ো শেষ হলে। অ আপোনাৰ লগৰ কথা কেনে কথা পাতি কেনে বহুত ভাল লাগিলে এতিয়া আপুনি যিটো নেকি ফ্ৰী টাইমত, অ কল কৰি কিনে কথা পাতিলে সেইবাবে মানে বহুত ধন্যবাদ আৰু যিটো নেকি মই আহ আপোনাৰ পৰা, বিচাৰিছিলোঁ যে, ঘূৰাৰ বাবে কি, কি শিক্ষা পাওঁ বা কেনেকৈ ঘূৰিব গ'লে, কিমান টকা লাগে? সেইবাবে, আপুনি বহুত ধুনীয়াকে বুজাই দিলে, ধন্যবাদ! থাকিল। আশা কৰোঁ, আপোনাৰ লগত আৰু আঁ আন, কোনোবাৰ দিনা, আমি কথা পাতিম সেইদৰে। ধন্যবাদ! থাকিল আপোনালৈ।
অ'! নিশ্চয় লগ পাম আৰু পাছত, ধন্যবাদ! থাকিলে আপোনালৈ।
উম।
সু-প্ৰভাৱ
হয় ধন্যবাদ।